অ, অ‌ ভাই, কোৱা কি খবৰ?
নমস্কাৰ
নমস্কাৰ।
অ, আছো আছো ভালে আছো।
অ, মই আছো এনে। কি হ'ল? আজি ইমান মানে ইমান দিনৰ পাছত মনত পৰিল মোৰ।
এনেই আৰু কৰি ললো কি মনত কৰিব নালাগে নেকি লগৰৰ।
এক লাগে লাগে আৰু এনে সুধিছো আৰু ই ইমান দিন মানে কথা পাতা নাই মানে চাকৰিৰ কাৰণে মানে মইও কথা পাতা মানে মৰো মইও বিজি আছিলো মানে।
হয় নেকি?
অ'
এই মানে এনেই আৰু কৰিলো আৰু তোমাক এনেই খবৰ পাতি ল'বৰ কাৰণে আৰু গম পাইছা
অ' হয় হয়।
বাকী খবৰ চবৰ কোৱা অলপ
কৈয়ে আছো এতিয়া মানে মোৰো শেষ হ'ল এতিয়া, ডিউটিটো।
তোৰ ডিউটি শেষ হ'ল নেকি?
অ' মই এতিয়া মানে ঘৰত যাই আছো মানে। অ' এই মোৰ বাইকৰ চা খা মোৰ বাইকৰ পিছফালে চাকা খিনি মানে হাৱা নাই। এইটোৱে হাৱা ভৰাব যাম মই।
অ' হ' হয় নেকি?
অঁ, বাইকটোৱে মোৰ পামচাৰ পামচাৰ যেনেকা লাগি আছে, চেন টোয়ে মানে চাইছো আৰু কি হাৱাই নাই ত' আমাৰো অ' তে ওচৰতে আছে দোকান।
ত' তুমি এটা নতুন বাইক লৈ লোৱা নহ'লে।
আ নতুন বাইক ভাই পইচা পাতি নাই না ওক সেইকাৰণে লোৱা নাই।
পইচা পাতি মানে।
ই এম আইত ই এম আইত ল' কি কি কি কি কোৱা কোৱা।
আৰে তুমি আমাৰ শ্ব'ৰুমৰ পৰা ল'ব পাৰা না
তোমাৰ শ্বৰুম?
অ' আমি মানে নতুনকে লৈছো এটা মানে শ্বৰুম খুলিছো আৰু। বাইক আৰু গাড়ীৰ মানে দুটাই বেলেগ বেলেগ।
অ' হয় নেকি?
অ' বুজিছা?
অ' কি গুড নিউজ দিলা এয়া।
অ' মানে সেইটোয়ে মানে আমি খুলিলো আৰু তোমাৰ মই আৰু দেউতা দুয়ো মিলি মানে বহুত কষ্টকে মানে, খোলিলো আৰু তোমাৰ সেই আমাৰ গুৱাহাটীতে খোলিলো আৰু
অ' গুৱাহাটীত এ কোন কোন ফালে অ' গুৱাহাটীত?
গুৱাহাটীত তোমাৰ সেই তোমাৰ উলুবাৰীৰ ফালে।
অ' উলুবাৰী ফালে না আচ্ছাই। আচ্ছা, এনে বাইকৰ কি কি মডেল আছে?
এ বাইকৰ তোমাৰ যি মডেল লাগে মানে চবাই মানে আছে মানে এতিয়া নতুনকে খুলিছো যিহেতু
অ' প্ৰি বুকিং কৰিব লাগে না?
প্ৰি বুকিং কৰিব লাগে। মানে আহিছে বহুত মানে মডেল কিটা পাইছো আমি। গ'ম পইচা? অঁ ইত এতিয়া তুমি তুমি এতিয়া মানে বহুত ধৰণৰ মানে গাড়ী পাবা আৰু বুজছা।
অ'
য়ামাহাৰ আছে তোমাৰ, বহুত কিবা কিবি আছে বুজিছা।
নহয় ম মোক মানে মই এতিয়া মানে বাইক লবা খোজা নাই মই মানে এতি এতি তেতিয়া নহয় মানে দুই মাহ
পাছতে মই মানে এটা গাড়ী ল'ম মানে। চাৰি চাকা, অ মানে আঠ লাখৰ ওচৰতে মানে বাজেটো হ'ল আঠ লাখ।
আঠ লাখৰ ওচৰত অ পাই যাবা। তোমাৰ সেই তোমাৰ কি কয় এইটো তুমি ল'ব পাৰা আৰু যদি আঠ লাখৰ ওচৰত লাগে আঠ লাখ ৰবা, তুমি মোৰ লগ যিহেতু, বুজিছা?
কি কি কোৱা?
তোমাক মই ডিছকাউণ্ট দিছো আৰু, বুজিছা? তুমি যদি আহা।
হয়।
আমাৰ ৰ শ্ব'ৰুমত তে আমাৰ মানে সেই তোমাৰ টাটাৰ এটা গাড়ী আছে নেক্সচিউন বুলি, মানে সেই টো মানে বহুত মানে ভাল গাড়ী বুজিছা? মানে তোমাৰ সেই বিৰাট দামৰ মানে আমাৰ এতে তোমাৰ এনে অন ৰোড প্ৰাইচ তোমাৰ এঘৰ লাখ মান যায় আৰু বুইছা?
সেইটোয়েটো কথা, ইমান নাই ন মোৰ লগত।
তে তোমাৰ তোমাক মই দি দিম আৰু তোমাৰ মানে সৰু লগ আমাৰ তোমাক সাত-আঠ লাখত মই তোমাক দি দিম আৰু বুজিছা?
অহ, হয় নেকি?
অ সেনেকুৱা কৰি তুমি আহিব পাৰা আৰু। তোমাক আৰু যিমান লাগে ডিছ কাউন্ট যিমান মই পাৰো সেইটো তোমাক কৰাই দিম আৰু।
হয় হয়।
উম।
কিমান মাহ হল, খুলিবলে?
মোৰ এইটো তোমাৰ দুইমাহ মান হ'লে ৰবা।
অ, দুই মাহ মান হলে।
অ, দুইমাহ মান হ'ল ৰ'বা আমি দু টাৰ মানে দেউতা আৰু এ মই মানে দুয়ও মিলি অ, মিলি কিনে খুলিছ
অ, পাৰ্টনাৰশ্বিপ কৰ্ছ মানে দুটাই?
পাৰ্টনাৰশ্বিপ মানে কি আৰু মই ঘৰৰ পৰিয়ালে মানুহ আৰু, বুইছা?
সেইটোৱে মানে বিজনেচত সেইটোতো চলিব না পাৰ্টনাৰশ্বিপটো, অ
তে মানে বিজনেচটো মানে মোৰ নামতে হয় আৰু।
অ, তোমাৰ নামতে বিজনেচ তেনেহলে আৰু কি লাগে!
সেইটোৱে মোৰ নামতে মই খুলিছো তে তোমাৰ মানে যিমান যি লাগে চাকৰি নহয় চাকৰি মানে কৰিম আৰু বিজনেছ তোমাৰ মানে মোৰ দেউতাৰ এতিয়া এ তোমাৰ বেছি দিন হোৱা নাই একমাহ মান হল তোমাৰ ৰিটায়াৰমেণ্ট হৈছে, বুজিছা?
অ, অ, অ।
তে সেয়ে মানে ৰিটায়াৰমেন্ট হৈছে, তেওঁ মানে এতিয়া ঘৰতে থাকিব। তে মই কৈছো আৰু তে টো শ্বৰৰুমটো আমি খুলি দিওঁ আপুনি তাতে থাকিব আৰু নিজৰ বিজনেছটোও চলি থাকিব আৰু, হয় নে নহয়?
অ, এনকে এনেকে ঘৰত বহিবলে ভালতো শ্ব'ৰুমত বহি।
অ, মানে তাতে আৰু ইমান সেই কৰিব নালাগে না বছ বহিব লাগে কাষ্টমাৰ আহিলে কিবা কথা পা তি কিনে আৰু দিবা আৰু দুটা-তিনটা মানে ষ্টাফ ৰাখিম আৰু।
অ, আৰু মোক সেইটো কোৱা যে ফাইনেন্সৰ চিষ্টেম আছেনে নাই তাতে?
অ, চব আছে তোমাৰ যি যি লাগে, কেনেকুৱা লাগে চব আছে আমাৰ ফাইনেন্সৰ চিষ্টেম' আছে। আৰু তোমাৰ লগৰ কেইটাক, তোমাৰ পৰিয়ালৰ কেইটাক চবকে জনাবা আৰু। যে গাড়ী চাড়ি কিনিলে আমাক- একবাৰ মানে মন দিব লাগে হ'ল বুজিছা।
অঁ, অঁ, হ'ব দিয়া মই কম, ইয়াতে আছেতো মোৰ লগ লগী আছে নাই ইয়াতে।
অঁ, আৰু মই সেই তোমাৰ কি কয়- আৰু মই তোমাৰ সেই কিবা সামাজিক মাধ্যমত মোৰ মানে ব্যৱহাৰ কৰি কিনে- তোমাৰ সেই আমাৰ শ্বৰুমৰ সেই এডভাৰটাইজমেণ্ট কৰিছো বুজিছা।
অঁ, অঁ, মোক তো মোকতো দিয়া নাই তুমি এইটো।
আৰু মানে সেই- তুমি মোৰ সেই কি কয়, তুমি মোৰ সেই নামটো এ লিখিবা। তাতে।
অঁ।
তুমি পাই যাবা আৰু তাতে চাই কিনে তুমি সেই ষ্টৰিষ্টৰি লগাব পাৰা আৰু বুজিছা। যাতে মানে মানুহটো মানুহটো গম পাই যাওঁক।
অঁ, বেছি হ'ব। এতিয়া লাইক থাইক বাঢ়িবই আৰু ভালে হ'ব না। চবে গম পাব।
মোৰতো এটা চবতচে ডাঙৰ ভুল হ'ল যে আমাৰ সেই অপেনিঙৰ কাৰণে তোমাক মাতিব পাহৰি থাকিলোঁ।
অঁ, হয়, হয়। হয়, হয়, হয়।
এইটো মানে এটা মোৰ এটা ভুল হ'ল। কাৰণ মই তেতিয়া বিজি আছো ন' তুমিও- জানাই আৰু মানে এটা ইমান ডাঙৰ বিজনেচটো খোলা আৰু বাইক আৰু- গাড়ী একেলগে বহুত এটা ডাঙৰ কথা। উম, তাৰ মানে বহুত পইচাটো কাম গৈছে। আৰু কোটি কোটি টকা গৈছে আমাৰ।
উম, সেইটোতো যাবগে নাপাই জোতা আছে না বাইকো আছে, গাড়ীও আছে।
অঁ।
উম।
সেইটোয়ে মানে বহুত কোটি, কোটি টকা গৈছে। সেইটো মানে এতিয়া হৈ যাব আৰু লাহে লাহে যিয়ে হয় হওঁক আৰু।
টকাটোতো গিছেই কিন্তু সেই টকাটো ভাল কৰি আহি গ'লে ভাল হ'ল আৰ। এতিয়াতো দুইমাহ মান হ'ল না, এতিয়াতটো আৰু বছৰ বছৰ আছে। ফুদিবলে।
অঁ, অঁ। তাৰ মানে গাড়ীতটো তোমাৰ সেই কেয়া মানে- আশী লাখ, এশ মানে কোটি কোটি টকাৰো গাড়ী আছে কেইটামান বুজিছা।
অঁ।
যিমানৰে বি, বি এম দাব্লো এম ফাইভ তুমি ল'ব পাৰা। এইটো তুমি বাৰু নলোৱা, মই জানো।
আ, নলো মই ভাই ইমান দাম।
তাৰ মানে টপ টপ মডেলচ কেইটা এতিয়া বৰ্তমান আছে আৰু কেইটামান আমি- অৰ্ডাৰ দিছোঁ।
আটচা।
সেইটো তোমাৰ পোন্ধৰ-বিশ দিনৰ মানত আহি যাব আৰু গম পাইছা।
অঁ।
আ আৰু এতিয়া বৰ্তমান এই তোমাৰ ক্ৰেতা কোম্পানীৰ গাড়ী আছে কেইটামান। আৰু ই অঁ ক্ৰেতাৰ আছে, মহেন্দ্ৰাৰ আছে, থাৰ থাৰকেইটা আছে এইটোৱে।
স্কৰপিঅ আছে নে নাই?
আছে, আছে। স্কৰপি'অ আছে। আমাৰ তিনিটা মডেল গাড়ীত ৰাখাই আছে।
অ।
অ, দুটামান অৰ্ডাৰ দিছে আৰু কাষ্টমাৰে। তে, এটা পিচ আছে তুমিৰ
খোলাই, মা মোৰ মোৰ মানে যোনটো খুৰা আছিল ন', খুৰা।
হুম, হুম, হুম।
সেটো কৈছিল মোক যি স্কৰপিঅ' ল'ম স্কৰপিঅ' ল'ম কৈ আছিল মোক। এ, বাজেটটো হ'ল তোমাৰ চল্ল লাখ টকা।
অ, পাই যাব ধুনীয়াকে পাই যাবা তুমি। স্পিৰপিঅ' তোমাৰ টপ মডেল লাগে নে কি লাগে? তুমি জনাই দিবা। এতিয়া মানে বৰ্তমান মোৰ অ, টপ মডেলো তুমি পাই যাবা। ৰ'বা, মই অৰ্ডাৰটো দি ল'ম ৰবা। মই মানে স্কৰপিঅ' এতিয়া অৰ্ডাৰ দিয়া নাই। বুজিছা? মই আজিয়ে তোমাৰ আজিয়ে তোমাৰ অৰ্ডাৰটো দি দিম। মানে তিন পাঁচটা পিচ মান ওলাই ল'ম আৰু গম পাইছা?
অ। তেনেলিয়া আহি গ'লে ভাল হ'লে। ময়ো মই মক্কৰ মানে খুৰাক কৈ দিম মানে সিহঁল লৈ ল'ব একেলগে।
উম, হু।
অ, মই মানে আঠ লাখৰ ভিতৰত এটা গাড়ী লৈ ল'ম। আৰু খুৰাও মানে স্কৰপিঅ' টো লৈ ল'ব ভাল হ'ল, তেনেহ'লে। এটোৱে গ'ল।
তে সেইটো কৰি কিনে, মানে হৈ যাব আৰু নে কি?
মানে বিছ দিন মান টো লাগিবগে ন', স্কৰপিঅ'টো আহিবলে?
অ, বিছ মানে একমাহ মা ধৰা আৰু গম পাইছা? কাৰণ আমি গাড়ীটো টাইম লাগে আৰু আহোতে মানে টাইম লাগে নহয়। হয়, নহয়? উম।
সেয়া ভালে কথা ক'লা মোক। মোকো, মোকো ভাল লাগিল।
এ সেইটোৱে আৰু মানে আৰম্ভনি দিলো আৰু মানে এতিয়া ভালপোৱা আৰু বাইক চাইক লাগিলেও তুমি জনাবা আৰু গম পাইছা?
বাইক চাইক নচলাও আৰু মানে এতিয়া এতিয়া মোৰ মানে ফেমিলি হ'ল না?
অ, অ।
উম। সেয়াৰকাৰণে মানে বাইকত কেনেকুৱা লৈ যাম মই? সেকাণে মোক গাড়ীটো লম মানে। উম।
সেনেকৈ কৰিব, কৰিব পাৰিবা?
সেটোৱে।
আৰু বেছি দূৰ ক'ত যাব লাগে? মওটো মোকতো খালি ডিউটিত যাব লাগে আৰু ফেমিলিটো লৈ অকমান মানে বাহিৰতে যাম ইমান দূৰতলৈকে নাযাম মই।
উম।
উম। মানে মোক এ এনেকুৱা গাড়ীত লাগে, যি মানে মাইলেজ টো ভাল দিয়ে।
উম।
এটোৱে।
ডিজেলটো বেছি নাখায়, মাইলেজটো ভাল দিয়ে আৰু আঠ লাখৰ ভিতৰত লাগে। বাছ সেইটোৱে, এইটো থাকিলে কোনো কথা নাই মইতো ডাইৰেক্ট লৈ লম।
নাই পাই যাবা এইটো তোমাৰ যিমান যি লাগে তুমি একবাৰ নহলে এ নহ'লে এটা কাম কৰিবা আৰু তুমি। কালি আহা এনে আমাৰ শ্ব'ৰুমত বুজিছা।
কালি কালিতো মই ভাই মইতো কালি বিজি আছো মানে মোৰ মানে।
তুমি এটা কাম কৰা চানডে মানে ৰবিবাৰে মানত আহা।
ছানডেটো দোকানটো খোলা থাকিব না? তোমাৰ শ্বৰুমটো?
অ থাকিব আমাৰ মানে থাকে আৰু মানে গম পাইছা এতিয়া মানে নতুন নতুনকে খুলিছো না। যাতে মানে বিজনেচটো চলক আৰু গম পাইছা।
হয় হয়, আচ্ছা আচ্ছা, দিয়া তেনেহ'লে মই চানডে আহিম।
ৰবিবাৰে মানে খোলি থৱটো।
অ' এই তেনেহ'লে ৰবিবাৰে আহিম মই।
অ' ৰবিবাৰে মানে আহি যাবা গম পাইছা?
ৰবিবাৰটো কোন দিন পৰিব? ছাব্বিশ তাৰিখ না? অ দিয়া আহিব। হয়, মোৰ মাৰো কিবা কাম আছে গুৱাহাটীত মানে।
উম' আৰু এইটো গাড়ী গাড়ী গাড়ীতটো চাই যাব পাৰা আৰু।
সেইটোয়ে গাড়ীতটো চাই যাই। পুৰা মানে এ এডভান্সটো দি আহি যাম মই, এডভান্স।
উম' হুম হুম।
উম' বুকিং কৰি ৰাখি দিম মইয়ো।
উম' সেইটোৱে পাৰিব বুকিংটো কৰি কিনে ৰাখিব পাৰিবা আৰু বুজিছা।
উম' সেইটোৱে।
উম' সেইটোৱে আৰু হা!
ভাত ঠাত খালা নে?
অ খালো, ভাত চাত চব খালোয়ে মই।
মই যাই আছো এতিয়া যাই ঘৰত খাম।
উম'
উম' দিয়া তেনেহলে ৰাখিম। অ' এহ।